কি কৰি আছ?
এয়া ঘৰতে আছো। তই কি কৰি আছ?
মই তোৰ এই কঠিয়া তুলিছিলো কঠিয়া তুলি পেলাই আজৰি হৈ গাটো ধুলো গা টো ধুই পেলাই ভাত কেইটামান খাই এই বহিছো আৰু। তই?
এ মইও এয়া কাম বন যে মানে পথাৰত আজি হ মানে হাল বোকা দিছিলে।
উম।
তাৰপিছত মই পথাৰত চাহ তাহ দি পেলাই আহি অকণমান বহি আছো।
অঁ, ভাল কৰিছ দে, পথাৰত লাগিছ ন?
উম পথাৰত লাগি আছো লাগি আছো।
বাকী খবৰ খাতি ক'চোন ফোনচোন এটাটো নকৰে মই বোলো সেইটো কাৰণে মইয়ে ফোন এটা কৰো।
উম খবৰ ভালে আৰু। তহঁতৰ ভাল নহয় চবৰে?
উম ভাল ভাল অঁ, আছো যেন তেন। কি বুলিনো কবি গৰম যিটোহে পৰিছে। আজি ভাত কিহে খালি তই?
ভাত তোৰ এই মচুৰ মাহৰ দালি তাৰপিছত আকৌ টেঙা মৰা যে আগটো যে। উম তাৰ দি দিছিলে তাৰপাছত আকৌ তোৰ এই ঢেকীয়া আলগুটি ভাজিলে।
এ ভাল কৰিছ দেই, এনেকুৱাই গৰম দিনত সেউজীয়া শাক পাচলিয়ে খাবি তোৰ স্বাস্থ্যৰ পৈ ক্ষে ভাল আৰু তোৰ গৰমটো মানে কি হয় টেঙা চেঙা খাই থাকিবি।
তাকে টেঙা খাই থাকো বাৰু। তাৰপিছত তই খালি নে নাই ভাত?
উম মই খালো তোৰ মাটিমাহৰ দালি বনাইছিলে খাৰ।
অঁ।
তাৰপৰা তোৰ এই হেৰিয়ৰ ৰঙালাওয়ে মটৰ দি পেলাই বনাইছিলে। ঘুগুনী নিচিনাকে, একদম তোৰ ফেভাৰট খানাটো উম।
মইও ভাল পাওঁ বাৰু।
তাকে তাকে।
আজি জুতিতে পৰিলে।
উম বাকী কি হ'ল, তোৰ দেখোন খা খবৰ নাইকিয়া হ'ল আমাৰ এইফালে নাহ নেকি?
এই মানে এইকেইদিন এই তোৰ আজি আজিৰ পৰা কলেজ বন্ধ দিছেহে।
অঁ অঁ।
এ তোৰ এইকদিন মানে কলেজৰ এছাইনমেণ্ট চেছাইনমেণ্ট এইবিলাক দিওঁতে মানে এইকদিন তোৰ কলেজতে ব্যস্ত হৈ থাকিব লগীয়া হৈছে। তই দিনৰ দিনত কলেজতে থা কো আকৌ আকৌ ৰাতি আহি এছাইনমেণ্ট এইবিলাক কৰি থাকোঁহি।
অ' পঢ়া শুনা কেনেকুৱা চলিছে বৰ্তমান মানে তোৰ পৰীক্ষা যোৱা পৰীক্ষাতটো কেনেকুৱা হল।
যোৱা পৰীক্ষাতো ভালে হৈছে বাৰু কি হয় আৰু ভগৱানে জানে।
তাকে তাকে বাকী ভালদৰে পঢ।
তাকেহে।
চাৰ্টিফিকেট খনটো ভালকে লাগিব উম আৰু কেইটা চেমিষ্টাৰ আছে আৰু বাকী।
আৰু মোৰ দুটা চেমিষ্টাৰ আছে।
অ' ঠিকে আছে ঠিকে আছে এই দুটা ভালকে দে আগৰ কেইটা বেগ চেগ লাগিছিলে নেকি।
নাই নাই এই এবাৰেই লাগিছিল এবাৰ মানে মই এই ডিব্ৰুগড় যাবলগীয়া হ'ল মই পঢ়িবলৈ মানে নাপালো ভালকে।
এ সেইকাৰণে লাগিছিলে বাৰু এইকেইটা নাই লগা এতিয়া।
অ' এতিয়া সেইটো বেগ ক্লিয়াৰ হ'ল নে।
অ' হ'ল হ'ল।
ঠিকে আছে ঠিকে আছে দে বেগ চেগ নলগাবি আৰু বাকী। কি কিবা অনলাইন চলাইন কৰিছ নাই আছাম পুলিচ ফৰেষ্ট গাৰ্ড না নেভি ওলাইছিলে যে।
অ' আছাম পুলিচৰ আৰু ফৰেষ্ট গাৰ্ড এইকেইটা অনলাইন কৰি থৈছো বাৰু।
তাৰপাছত এনে আকৌ তোৰ। এ ড আৰ ৰি এইবিলাকৰ বি এ কমপ্লিট হোৱাৰ পিছতে দিয়া বি এ চাৰ্টিফিকেটখন হোৱাৰ পিছতে দিয়া হব'লা
উম হম। তাৰে হাইৰ ছেকেণ্ডৰী লেভেলৰ এটা পাৰ বাৰু কৰিব কিন্তু মানে বৰ্তমান ভেকেঞ্চি ওলোৱা নাই বাৰু।
ওলোৱা নাই ভেকেঞ্চিৰ হেইকাৰণে মানে ইমান হেৰি কৰা নাই।
শীলন কৰি থাক মানে কি হয়। পঢ়া শুনাটো লগতে এতিয়া আছাম পুলিচ আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণটো ৰানিং টো ভাল! একে লাগিব দেচোন টাইমটো মিলাবলে উম।
তাকে আসাম পুলিচৰ এয়া আজি। ভাবিছো আছাম পুলিচৰ কাৰণে তোৰ প্ৰিপৰেচনটো চলাম মানে তোৰ ৰাতি। ৰাতিপুৱা অকমান দৌৰিবলৈ যাম বুলি ভাবিছো আকৌ তই এই। হেৰি কিতাপ এখন আনি লৈছোঁ মানে আসাম পুলিচৰ।
অ' অ' ভাল কৰিছ ভাল কৰিছ পঢ়ি থাক পঢ়ি।
তাকে পঢ়িয়ে আছোঁ।
অ' যত্ন কৰিলেহে ৰত্ন পায় তোৰ যদি আৰু কষ্টই নকৰ তই। তেতিয়াহলেনো পাছতনো কি বুলি তই ক'ব পাৰিবি যে মই কষ্ট কৰিছিলো বুলি ন।
অ' তাকে তই কি কৰি আছো এতিয়া।
মই এয়া বহি আছোঁ বাহিৰতে! এ অকণমান আজৰি হলো বোকা দিছিলে অকমান? বেছি নহয় বাৰু উম দুবিঘা এটা বোকাৰ দিছিলে ৰোৱনী লগালে চাৰিজনী। তাৰ পৰা ঘৰৰ মানুহকেইটাও আছিলো লগতে তাৰ পৰা ৰুই মেলি কমপ্লিট হ'ল বাৰু।
তহঁতৰ কিমান মান বোকা দিলে।
আমাৰত অলটোটেল পাঁচ বিঘা মান হ'ল। তাকে হেৰি হ'ল আকৌ মানে এতিয়ালৈ। উঠিয়ে গ'লহেঁতেন খেতি মানে কি হ'ল এইকেইদিন বৰষুণ লগত লগত কেইবাদিনো দি দিলে যে।
অ অ।
ত সেইবাবে মানে পানীতটো বাঢ়ি গ'ল তাৰ পৰা ৰুব পৰা নাছিলো। আৰু কঠীয়াও নাচ। নষ্ট হ'ল এতিয়া নতুনকে কঠিয়া পাৰিছেহে তোৰ এভাগ নহয় দুভাগ নষ্ট হ'ল অলপ।
আমাৰো এই তোৰ বোকাগেদিন দিয়ে আছে বাৰু এই তাত- কে বৰষু বতৰটোয়ে বৰ খেলি মেলি লগাই আছেঁ বৰষুণ ইমান- নিজা হলে আকৌ বৰষুণ দিলে বৰষুণে দি থাকে আকৌ। ৰ'দ দিলেটো এতিয়া আজি ইমান ৰ'দ মাটি ৰুবই পৰা নাই।
উম' আজি বহুত ৰদ।
তাকে বহুত ৰ'দ দিছে মানে ধৰ এইবিলাক ৰ'দটো আমাৰ ধৰ- নিজৰ কাৰণেই নি ইমাৰ ধৰক গছ গছ- ছনি কট্ৰায়ক কাটিছোঁ এইবিলাক-
উম' গছ গছনি কাটি এইবিলাক তহিলং কৰিছে মানে টো কি হৈছে তাৰ ফলতে গুলকীয় উত্তাপ- বৃদ্ধি হৈছে। গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ লগে লগে তোৱাও- অক্সিজেনৰ হেৰিতও কমি গৈছে আৰু মানুহ বিলাকৰ বেমাৰ আজাৰতো বেছি-
বেমাৰ আজাৰটো বেছি হৈছে। অ' তহঁতৰ দেউতাৰ বেমাৰ হৈ আছিলে নে এতিয়া ভাল হৈছে নে নাই?
উম' ভাল হৈছে হৈছে, মেডিকেল নিলো।
অঁ'
উম' তাৰ পিছত মানে টো চেক আপ কৰিলো এনেইটো নৰ্মলে ওলাইছে। ছে হাই প্ৰেচাৰটো বেছি আছে মানে টোৰ জোখতকে বেছি-
অঁ'
উম' সেইটো কাৰণে এতিয়া টেবলেটহে খাই থাকিবলগীয়া হৈছে ঘৰুৱা দৰৱে কাম নিদিয়া হৈ থাকিলে।
অঁ অঁ'
মানে আগতে বৰ্ত নহৰু চহৰু খাই কমাই আছিলে মানে।
অঁ'
বাকী মানে এতিয়া তেনেকুৱা হ'ল। ত' টেবলেট নাখালে ভাল নহয় এতিয়া ডেইলি টেবলেট ল'বই লাগে।
তাকে তাকে, তই এইবিলাক আজিকালি কিনো কবি আৰু চবৰে বেমাৰ মানে- তো এই ভাইৰাছৰ পিছৰ পৰাই তোৰ মানুহখিনি বহুত বেমাৰ পৰিবলৈ লৈছে।
হয় হয়, সেইটোতো সেইটোৱে আৰু বৰ্তমান মানে কি হৈছে? এই সেউজীয়া শাক পাচলি বুলি আমি বিষকে খাই আছোঁ বুলি ক'ব পাৰি কি হয় মানে-
পূৰা মেডিচাইন দিয়া সাৰ দিয়া বস্তু বিলাকে আমি খাই আছোঁ আৰু- ত' মানুহে একদম পূৰা ফ্ৰেছ মাল বুলি দেখি লৈ আহে দোকানৰ পৰা।
উম' বজাৰৰ পৰা এতিয়া কিবা এটা আনো বুলি গৈ পেলাই- আনিলেতো তোৰ পাচলিতো খাবই লাগিব ন কিমাননো আৰু দালি ভাত খাই থাকিবি।
তাকে তাকে, তাকে সেইকাৰণে ঘৰতে খেতি বাতি কৰি খাব লাগে আমাৰো সেউজীয়া শাক পাচলি ঘৰতে কৰোঁ।
অঁ আমাৰ এইফালে যে পানীটো বেছি হয় যে সেইটো কাৰণে অলপ অসুবিধা হয় তথাপিও এইবাৰ ভাবিছো- মাটি অলপমান পেলায় তাকে ফাৰ্ম এখনৰ নিচিনাকে বনাই লৈ পেলাই- কৰিব লাগিব আৰু এইবিলাক ঘৰতে কৰি খোৱাই ভাল।
অঁ তই আমাৰ ঘৰৰ ফাৰ্মখন দেখিছ নে নাই।
উম' দেখিছো দেখিছো এতিয়া চব খেতি লগাইছ নে তাত?
অঁ' আমাৰ ফাৰ্মখনৰ পুৰা এতিয়াতো বডি, জিকা, ভেন- দি এনেকে মানে জলকীয়া চলকীয়া বা পুৰা একদম পুৰা লাগে লাগি আছে এতিয়া ম- অঁ' বিক্ৰীও কৰি আছোঁ ঘৰতো সাৰ দিবলৈ হৈছে আমাৰ আকৌ সাৰ দিয়া বস্তু- উম' নলগাওঁ যে আমাৰ ধৰক গোবৰ সাৰে এইটো আৰু।
তয় কাম এটা কৰিবি যদি আমাৰ এইফালে আহ বা মই যদি সেইফালে যাওঁ মোলে অলপ চিঙি থবিচোন। মানে আটাই গেইটাৰে।
উ, কেতিয়ালৈ আহিম বুলি ভাবিছা এইফালে?
মই তোৰ কালিলৈ যাম তহঁতৰ সেইফালে মানে তহঁতৰ সেইফালে বজাৰখন আছে যে, মই বজাৰৰ পৰায়ে কিবা বস্তু দুটামান আনিব যাম মানে, আমাৰ ইয়াত নাপায় সেইকেইটা।
হ'ব হ'ব, এই লৈ যাবি, আমাৰ মানে এইবিলাক তোৰ পুৰা এ, ঘৰতে কৰি ঘৰতে খোৱা আৰুটো কেইটামান বেচো আৰু। এ, কৰিলেতো দুটকা এটকা লাগেও, ধৰ খৰচটোকে ওলাব লাগে।
অ' গুটি খৰচটো ওলালেও কিমান ঢেৰ আৰু, আৰু ঘৰতে খাই থাকিবলে হৈ যায়। ঘৰত খোৱা বস্তুটো সমানে আৰু ভাল বস্তু, সতেজ বস্তু নাপাওঁ ন'।
অ'।
তাকে মই ভাবিছোঁ তহঁতৰ এইফালে যাওঁতে তই অকনমান আগবাঢ়ি লৈ আহিবি বজাৰ চাই দিলে। কিমান হয় মোক কৈ দিবি, মই আগৰিতে অনলাইন পেমেন্ট কৰি দিম বাৰু তোক।
এ, নালাগে নালাগে, তোক কনো, তোৰ আনো কি পইচা ল'ম বাৰু। এ, কেইটামান খাব পৰা দিম আৰু।
নহয় নহয় কেইটামান বেছিকে দিবি, কি হয় মানে আমাৰ এইফালে অকল সেই সাৰ দিয়া শাক পাচলিয়ে পোৱা যায়। সেইটো কাৰণে তহঁতৰ তাৰ পৰা যদি আনো অলপ ফ্ৰেচ মাল পাম মানে।
আমাৰ পৰাটো গোবৰ সাৰ তই দেখিছ ঘৰতে গৰু এইখিনি আছে অ' গোবৰ সাৰে তোৰ চব কাম চলাই থাকে।
আৰু হেৰি আছেনে নাই তহঁতৰ ঘৰত, এই গাই গৰু আছেনে বৰ্তমান?
এই গাই গৰু আমাৰ চাৰিজনী আছে।
অ' তেতিয়াতো আৰু এটা কাম কৰিবিচোন, হেৰি মোলৈ গাখীৰ তিন লিটাৰ মান লগাই দিবি আৰু যে কোমল চাউল কৰোঁ আগতে। মই যে খাইছিলোঁ এবাৰ। মো সেই কোমল চাউলটো আছে নাই বৰ্তমান?
এই কোমল চাউল আমাৰ এইটো ধৰ আমাৰ গাঁৱত চব কোমল চাউলৰ বেপাৰ বুলিয়ে ধৰ আৰু। নাই আৰু আমাৰ গাঁৱলীয়া মানুহবিলাকে তোক কোমল চাউলটো কৰোঁতে, এতিয়া বাৰিষা এতিয়া চিজনটোত এ, তোৰ কোমল চাউল কেইটামানে আলু দুটা পিটিকা কৰিলোঁ পথাৰলৈ লৈ গ'লো। তেনেকে চলি যায়।
হয় হয় সেইটোৱেইটো, কিবা এটা নহয় কিবা এটা কৰি খাব লাগে, সেইটো বিজনেচ বুলি নহয় মানে। কি হয় অসমীয়া মানুহে সদায় নিজেই নিজৰ ভৰিত থিয় হ'বলৈ চেষ্টা কৰিব লাগে মানে।
এই নহয় আমাৰ গাঁৱত মানে চবেই তই এতিয়া আহিলেও তই আমাৰ ঘৰত হ'লেও বা বেলেগ ঘৰত সুধিলেও তোৰ এ কোমল চাউলটো থাকে মানে, বেলেগ নাথাকিলেও কোমল চাউলটো থাকিবই।
অ' সেইটোকে কৰিবি, তেতিয়া তই মোলৈ লৈ আহিবি, দৈটো লগাই পেলাই লৈ আহিবি লগত কোমল চাউলটো লৈ আহিবি, শাক পাচলিটো বাদে। দেই একদম নাপাহৰিবি। দৈ চাগে লগাই থোৱা আছে ছাগে তহঁতৰ ঘৰত, তহঁতৰ যেতিয়া গৰু ইমানখিনি আছে।
নাই নাই আমাৰ দৈ লগাই থোৱা থাকে। কোমল চাউল আৰু দৈ থাকেই মানে।
উম, সেই বলদ হালহে আছে, বলদ হ'লে তোৰ হাল বোৱা হয় আৰু।
অ' তাকে তাকে। এই কোমল চাউল থাকে তোৰ এ, কাইলে যদি তই আহ কোমল চাউল বেছি নাপাবি, দুই তিনি কেজি মান হেৰি গুটাই থোৱা চাউল নাই মানে তোৰ কোটা মানে দুই তি কেজি মানহে হ'ব।
অ হ'ব সেই যিমানটো আছে সিমানতো লৈ আহিবি এইটোতো বহুত দিন থাকিব পাৰে ন' একো নহয় নহয়।
এ একো নহয়। একো নহয় ধুনীয়াকে থয় বটল বা হেৰি এটাত ভৰাই থৈ দিলে।
উমঁ।
উমঁ তই একদম ধুনীয়াকে থাকিব আৰু।
ঠিক আছে ঠিক আছে তই, তই লৈ আহিবি মানে এতিয়া কি হৈছে? এ আমাৰ এইফালে তেনেকে নকৰে যে সেই কোমল চাউল। আৰু নাজানে বাৰু মায়ে।
অঁ আমাৰ বাৰু ইফালে চব কৰিয়ে থাকে যে।
তাকে এই এতিয়া দেউতাইও কৈ আছে মই গৰু হাল ভালদৰে চম্ভালিব পৰা নাই বিকি দিওঁ আৰু মই বোলো নালাগে আমাৰ অসমীয়াৰ যিহেতু এইটোৱে চিন এটা আছেগে। আজিকালিতো ল'ৰা ছোৱালীয়ে তোৰ নাঙল হেৰি একো এইবিলাক চিনিয়ে নাপায় যুৱলি, মৈ।
অঁ এইবাকে আজিকালি ল'ৰা ছোৱালীয়ে ক'ৰবা চিনি পাব আম আমাৰ প্ৰজন্মটোৱে চব পালো আৰু। আধা আমাৰ প্ৰজন্মতো আৰু লাকি প্ৰজন্ম।
হয়ঁ হয়ঁ সেইটো নো কৰিব নোৱাৰি মানে কি হয় আমি সকলো বস্তুবিলাক পালো। বাকী তোৰ, বিহুৰ পৰা আদি কৰি পালো আৰু আমি। অঁ' বৰ্তমান কি হৈছে লোচ ল'ৰা ছোৱালীয়ে তোৰ ভাও এটা গাব লাগে বুলি কোৱাৰ লগে লগে সিহঁতৰ মনটো কোজ খাই যায় কিন্তু আগতে আমাৰ।
মই ড্ৰেছ পিন্ধিম নেকি মই ভাও গামগে নেকি নামঘৰ ভিতৰত গৈ তেনেকুৱা মানে আজিকালি ষ্টেজৰ বস্তুটো গুচি আহিলে যে। ডেন্স চেন্স কিবা কিবি।
তাকে আমি আগতে ভাও বুলি কোৱাৰ লগে লগে আগবাঢ়ি যাওঁ নিজে। উমঁ, আমি অসমীয়া সংস্কৃতিটো আমিয়ে বজাই ৰাখিব লাগিব। তাকে আমি অলপ শিকি মেলি থ'লেহে তোৰ আমি সৰু উঠি অহা প্ৰজন্ম বিলাকক শিকাব পাৰিম। আৰু মানে কি হৈছে আজিকালি মাক দেউতাক তেওঁতো সদায় প্ৰতি প্ৰতিযোগিতালৈ চে
প্ৰতিযোগিতাত অ' তাৰ প্ৰাইজ লাগে কিবা লাগে এনেকে আজিকালি প্ৰাইজ মানি এনেকে পইচা চইচা চব দিয়ে যে, সেইকাৰণে মানে সেইবিলাকক বেছি আগ্ৰহী কৰাইছে। অসমীয়া সংস্কৃতিৰ এ কয় এইবিলাক বাদ দিছে আও।
উমঁ আগতেতো কি হয় বিহু বুলি কোৱাৰ লগে লগে আমি গৈ ঘৰে ঘৰে গৈ হুঁচৰি গাওঁ। তাৰ পৰা যিটো পইচাৰ পাও আমি খুব বেছি খানা এটা খাওঁ আৰু একেবাৰে- সৰুত হৈ থাকোতেটো আমি ভাগ কৰিছিলো সেইটো বাৰু কোনো ক'বলগীয়া নাই কিন্তু মানে কি হয় বৰ্ত বৰ্তমান সময়কণত ল'ৰা ছোৱালী বিলাকে তোৰ ওলাই গৈ পেলাই উমঁ হুচৰি নাগায় মানে ঘৰে ঘৰে গৈ।
বাৰু তেতিয়া হ'ব দে আৰু পিছত কথা পাতিম কাইলৈ লগ পামেই নহয়।